অ, আহিছা তুমি
অ, মই এনেই, এছাইনমেণ্ট লিখি আছিলো কলেজৰ, তুমি কি কৰি আছা?
অ', মইও এনে বহি আছো। এচাইনমেণ্ট কৰিছা? চামাৰ ভেকেচন দিলে নেকি তোমালোকৰ? চামাৰ ভেকেচন দিলে নেকি?
অ', মানে চামাৰ ভেকেচনৰ কাৰণেটো মই এচাইনমেন্ট লিখি আছো এতিয়া। আমাৰ ডেইলী মানে একজাম শেষ হ'ল ন' এতিয়া এনে ঘৰত বহিব লাগিব সেইকাৰণে।
অ', ঠিকে আছে তেতিয়া এছাইনমেণ্ট ন'! কি এছাইনমেণ্ট দিলে মানে এনে?
অ', এনেতো মোৰ এনেই বি বিজনেচ ষ্টাডিজৰ দিছে আৰু তোমাৰ মেটচৰ, এইটো মেটচ বুলি এটা আছে অ' আৰ বি বুলি সেইটো দিছে মেটচ থাকে সেইটোৰ অ', সেইটো কৰি আছো। সেই দুটা এছাইনমেণ্ট আছে কৰি আছো, তুমি কি কৰি আছাতে?
মই মানে এনেই মানে আছো আৰু মানে এনে শুই আছিলো। মানে তোমাৰ মেটছ কৰি ভাল লাগে ন'? অ', মই যাও, তুমি?
অ', মইও মোৰ মই গৈয়ে আছিলো। অ', এক্জাম চলি আছিল এতিয়াতো বন্ধ দিছে। সেইকাৰণে আৰু এছাইনমেণ্ট লিখি আছোঁ, তাৰ পিছত আমাক ডেট দিছে মানে চাবমিট কৰিব লাগিব। সেইকাৰণে কৰি আছো।
উম, এক্জাম কেনেকুৱা গ'ল?
ভালে হ'ল, তোমাৰ?
অ', ম আমাৰ মানে এক্জাম আগত তেই শেষ হৈ গৈছিলে, এতিয়াতো ছুটি দি দিছে এক্সাম শেষ হৈ গ'ল, ৰি ৰিজাল্ট ওলোৱা নাই যে, সেইকাৰণে মানে ঘৰতে বহি আছো আৰু। অ', অ', কিন্তু মিচটো কৰি আছো কলেজ জত তুমি?
ময়ো মিচ কৰি আছো বহুত ল'গ অ', মই মিচ কৰি আছো মানে ল'গ বোৰ বহুত আছে ন' মোৰ কলেজৰ সেইকাৰণে।
উম, আৰু মানে কলেজত গ'লে এনেকুৱা হয়, ন' যে লুডু খেলিলো বা ফ্ৰেণ্ডছৰ লগত কথা পাতিলো আজিকালিতো বেছিভাগ উনোয়ে খেলি থাকে।
অ', ঠিকে ক'লা উনো এ খেলে বেছি আমিতো এনেই মইতো এনে নেখেলো মই এনে কলেজত চবৰ লগত মিলি কিনে আমি চিঞজু বনাও মানে এনেকুৱা কৰোঁ। কেতিয়াবা আৰু কেতিয়াবাই লুডু খেলো কেতিয়াবা আমি মানে ট্ৰুথ এণ্ড দেয়াৰ সেইবোৰ খেলো ভাল লাগে।
অ', সেইকেইটা ভাল লাগে গেমছ বোৰ, আমিও সেইকেইটাই খেলো আৰু যেতিয়া কোনোবাই যদি উনো আনে তেতিয়া আমি চবেই মানে চবেই গেট টুগেডাৰ কৰি কাৰনে উনো খেলো সেনেকুৱা হৈ যায়।
অ', অ', ভাল লাগে মানে কলেজত ল'গ কেইটাৰ লগত মিলি কিনে খেলিলে। ভাল লাগে ন'!
অ', কেতিয়াবা প্লেনিং কৰা নে বাহিৰত যাবলে লগবোৰ কেইটাৰ লগত?
অ', অ', কৰো প্লেনিং কেতিয়াবা যাও আমি এনেই ফুৰিবলৈ যাওঁ, কেতিয়াবা মাৰ্কেট যাও এনে ম'ল আছে আমাৰ ঘৰ মানে স্কুলৰ ওচৰতে সেইটো ম'লত যাওঁ ফুৰিবলৈ।
অ', অ', আমিও যাও কেতিয়াবা এনেই যাওঁ আৰু ওলাই কেনে ম'লত যাওঁ আৰু যদি ম'লত নগ'লে মানে ওচৰত বম্বে ফেশ্বন আছে টো বম্বে ফেচনত সোমাই যাওঁ আৰু তাতে নগ'লে কেতিয়াবা ইস্কন গুচি যাওঁ সেনেকুৱা হৈ যায় নহ।
অ তাতে মানে তোমাৰ এ তু জেড চব। পাই ক'ব গ'লে মানে কাপোৰো পায়। তোমাৰ ক্লাটচাৰ তাৰপিছত লিপষ্টিক। চব পায় মেকআপৰ বস্তু পায় ইয়াৰিংছ পায় বেংগল এতিয়াতো আজিকালি নতুন ট্ৰেণ্ড। উলাইছে নহ কলেজৰ পৰা মানে কেতিয়াবা যাওঁ আৰু।
উম, উম।
এতিয়া নতুন ট্ৰেণ্ডিংটো সেই কাশ্মীৰী।
অ, অ কাশ্মিৰী ইয়েৰিংছ আৰু তোমাৰ অ খাৰু উলাইছে। কাশ্মীৰী খাৰু হয় সেইটো ভাল লাগে, অ মই এইটো অৰ্ডাৰ কৰিছোঁ। কাশ্মীৰী খাৰু ভাল লাগে মই টু হাড্ৰেডত অৰ্ডাৰ কৰিছিলো। পিংক কালাৰৰ ভাল লাগে। ভাল লাগিছে বহুত বোৰ ভাল লাগিছে কোৱালিটিটো মই পিন্ধি ছিলোঁ এবাৰ বিয়াত গৈছিলো মোৰ ফ্ৰেণ্ডৰ বিয়াত গৈছিলো তেতিয়া পিন্ধি গৈছিলো বোৰ ভাল লাগে এইটো।
অ ধুনীয়া লাগে কিন্তু।
তাকে এনেই তোমাৰ মেচিঙো হৈ যায় তোমাৰ ড্ৰেছৰ লগত।
অ সেইটোৱেতো চব বস্তু ল মেটছ হৈ যায় মানে ভাল লাগে আৰু আৰু এতিয়া নতুন ইয়াৰৰিংছ। বোৰ ওলাইছে সেইবোৰো ভাল লাগে মানে চাই কেনে দীঘল, দীঘলটো তুমি ভাল মানে লং ইয়াৰৰিংছবোৰ।
কিন্তু মই নিপিন্ধু এইবোৰ মই সৰু সৰুয়ে পিন্ধো মই মানে এনেকুৱা লং, লং নিপিন্ধো তুমি পিন্ধা
অ মইয়ো মই ইমান দীঘল নিপিন কিন্তু মানে এটা থাকে নহ লিমিট মি-মিডিয়াম চাইজৰ থাকে যে। সেনেকুৱা পিন্ধো আৰু বেছি দীঘল নোৱাৰি আৰু।
অ, অ ঠিকে ক'লা এনেকুৱা অ এনেই তোমাৰ এনে কেনেকুৱা, কেনেকুৱা কালাৰৰ ভাল লাগে।
মানে কি ইয়াৰৰিংছ?
অ'।
ইয়াৰৰিংছ মানে আৰু মেচিং ড্ৰেছৰ লগত। যাব লাগে আৰু সেনেকুৱা ড্ৰেছ যদি ভাল লাগে তাৰ মেচিং উঠাই লৈ আনো।
পিন্ধো মই মানে এনে মোক গ্ৰে কালাৰ এই চিলভাৰ যে থাকে নহ। সেইটো ইয়াৰৰিংছ বোৰ ভাল লাগে মোক চিলভাৰ কালাৰৰ। মোক মই বেছি অ হয় মই বেছিকে মানে নখ পলিছ দি লগাওঁ যে নেল পলিছ। সেইটোও মই মানে চিলভাৰ কালাৰৰ কিনো ভাল লাগে মোক চিলভাৰ কালাৰৰ আৰু ইয়াৰৰিংছও ভাল লাগে। তোমাৰ খাৰুও ভাল লাগে চিলভাৰ।
অ আৰু তুমি সেই মিউট কালাৰ নেইল পলিচ ভাল পোৱা নে লগাই?
অ, অ মিউট। কালাৰৰ মই লিপষ্টিক লগাও লিপষ্টিক ভাল লাগে এইটো মিউট কালাৰৰ। অ বোৰ ভাল লাগে সেইটো আৰু তোমাৰ আহ অ নেইল পলিছ এনে তুমি কি, কি কালাৰৰ ইউজ কৰা?
মানে মই চিলভাৰ ইউজ কৰোঁ। আৰু মানে অলপ লাইট পিংক টাইপ হ'ব লাগে, বেবি পিংক বা অ' ভাল লাগে এইকেইটা কালাৰ।
ব্লেক কালাৰ ব্লেক কালাৰৰ নেল পলিছ।
অ' নাই মই নলগাও মানে মোৰ ভাল নালা
অহ' মোকো ভাল নালাগে। মই মই তোমাক ক'লোৱে যিহেতু মই মানে তুমি চিল চিলভাৰ লগাও আৰু তোমাৰ অ' কেতিয়াবা মানে পিংক কালাৰৰ লগাওঁ। চিলভাৰ, পিংক, সেইবোৰে লগাও, ভাল লাগে মোক মোৰ দুটায়ে কমন আছে আৰু চিলভাৰ আৰু পিংক। আৰু তোমাৰ পিংকও মোক বেছি ডাৰ্ক পিংক ভাল নালাগে মোক মানে হাল কা যে লাইট পিংক থাকে ন, সেইটোৱে ভাল লাগে বেছিকে।
অ' চামাৰ ভেকচনত ক'তবা যোৱা প্লেনিং আছে নে? মোৰটো এতিয়া নাই বৰ্তমান, কিন্তু কেতিয়াবা হতাৎ প্লেনিং হৈ যায় আৰু মানে আন এক্সপেক্টেড মানে কেতিয়াবা হৈ যায়, কেতিয়াবা নহয় আৰু সেনেকুৱা। তোমাৰ?
হয় হয়। মোৰো এনেকুৱা মানে প্লেনিং এতিয়াতো হোৱা নাই মানে, লগকেইটাই চবে মিলি কিনে কলে যেতিয়া যাও আৰু গ্ৰুপত চবে মেছেজ দিয়ে ন, তেতিয়া চবে একেলগে হৈ যাও আ তেতিয়া ভাল লাগে, অকলে অকলে যাব নোৱাৰি ন সেইকাৰণে। আৰু ফেমলিৰ লগত যাব পাৰি। হয়, ফেমলিৰ লগতো গ'লে ভাল লাগে, সেনেকুৱাই আৰু তোমাৰ। আৰু এনেই তুমি মানে ক'তবা ফুৰিব গ'লে তুমি কে কেনেধৰণে ড্ৰেছ পিন্ধি যোৱা?
মই মানে এনে ফ্ৰেণ্ডছ লগত গলে ৱেষ্টাৰন কৰো। আৰু এনেই টেম্পলচ বাগেৰাত গ'লে। তোমাৰ ট্ৰেডিচনেল নিজৰ কালচাৰ ইউজ কৰোঁ, যোনটো ড্ৰেছ থাকে আমাৰ সেইটোত। আৰু তোমাৰ?
হয় হয়। মইয়ো এনেকাই কৰো, মোৰ ফ্ৰেণ্ডহতৰ লগত ময় এনেকুৱাই ৱেষ্টাৰ্ণ পিন্ধো ফ্ৰেণ্ডৰ লগত গ'লে। আৰু এনে মন্দিৰত গলে মই মানে কুৰ্তা পিন্ধো, কেতিয়াবা শাৰীও পিন্ধি যাও। খালি মেখেলা চাদৰ সেইবোৰ পিন্ধি যাওঁ ভাল লাগে তোমাৰ। আৰু তোমাৰ এনে অ'। পেণ্টো ৱেষ্টাৰ্ণ নিচিনা পিন্ধো ভালেই লাগে।
অ'। আৰু এইকেইটা মানে মানে যোনটো বস্তু যি বস্তুত শুট কৰে সেইকেইটাত। কাৰণে বেছি ভাল লাগে হয়নে?
অ' ভাল লাগে, এনেই তুমি মানে মেচিং কাপোৰ পিন্ধিলে, মেচিং নেলপলিছ মেচিং কানৰ সেইবোৰ পিন্ধা নে?
মানে মই ইমানো মেচিং নকৰো। মানে কেতিয়াবা ইয়াৰ ৰিংছ এনেকে পিন্ধি ললো। কিন্তু নেল পলিচটো মেচিং কৰিব নোৱাৰো, ইমান আৰু এনেকে পিন্ধা যায় আৰু।
কিছুমান মানুহ থাকে যিহেতু গোটেই মেচিং পিন্ধে আৰু তোমাৰ মানে কাপোৰৰ পৰা নেল পলিচ তোমাৰ ইয়াৰিংছ তোমাৰ জুৱেলৰী যেনেকুৱা গলত পিন্ধে যে, সেইটো তোমাৰ চব মেচিং পিন্ধে। আৰু তোমাৰ এইটো ঘড়ীও মেচিং পিন্ধে। কিছুমানে এনেকুৱা, মই দেখা পাইছো। ঘড়ীও মেচিং পিন্ধে, মই ইমান মেচিং পিন্ধি ভাল নাপাওঁ।
অ, মানে কি পাৰফেক্ট মানে চব বস্তু ভাবে পাৰফেক্ট লাগে মানে, সেনেকুৱা টাইপ হৈ যায়। এ, ধৈৰ্য নাই ন, আমি ছোৱালী মাখৰ কিছুমানে থাকি
থাকে, আৰু কিছু অ, হয়, কিছুমানৰ মানে ভ ভালো লাগে মেচিং-মেচিং পিন্ধিলে, আৰু কিছুমানক ভাল নকৰে, শ্বুট নকৰে, সেনেকুৱাও হয়। মানে অ, মইতো এনেই কেতিয়াবা কুৰ্তা হেভি কুৰ্তা পিন্ধিলে মই মানে ইয়োৰৰিংছ নিপিন্ধোৱে ৱমানে হেভি পিন্ধিলে অলপ ভাল নালাগে ন! তেতিয়া ইয়েৰিংছো পিন্ধিলে বেছি হেভি হৈ যায়, সেইকাৰণে নিপিন্ধো।
অঁ।
কেতিয়াবা এনে শাৰী-চাৰী পিন্ধিলে ইয়েৰিংছ পিন্ধো।
অ, শাৰী কেইটাৰ লগত বেছি ভাল লাগে মানে, মে চিং কৰি কেনে পিন্ধিবলৈ, আৰু মানে এক্দম আৰু শাৰী মানে কেনেকুৱা শাৰী ভাল লাগে মানে, ব্লেক নে পিংক নে! বেছি কোনটো কালাৰ বেছি ভাল পোৱা শাৰীত?
অ, শাৰীত মই মানে শাৰীত মই চব শাৰী ভালে লাগে মোক, এনেকুৱা হোৱাইট শাৰী হ'লে ভাল লাগে, হোৱাইট যে কিবা-কিবি ফুল থাকা ন, ফুল থাকে যে, পিংক কালাৰৰ ফুল সেইবোৰ শাৰী ভাল লাগে, আৰু এনে ব্লু কালাৰৰ শাৰী ভাল লাগে মোৰ, আৰু তোমাৰ এটা হ'ল অ, কফি
অ, অ। অ, চাউথ ইণ্ডিয়ান ভাল পোৱা নে শাৰী? অ, মোকো ভাল লাগে, চাউথ ইণ্ডিয়ান ড্ৰেছ বোৰ বেছি ভাল লাগে ন, শাৰী বোৰ, সিহঁতে যেনেকুৱা পিন্ধে আৰু যেনেকুৱা প্লেটিং কৰা থাকে, সেইবোৰ বেছি ভাল লাগে।
ভাল লাগে, ঠিকে ক'লা। মোকো চাউথ ইণ্ডিয়ান ভাল লাগে, এনে মই ভাবিছিলো অৰ্ডাৰ কৰিম বুলি এটা চাউথ ইণ্ডিয়ান মানে শাৰী। কৰা হোৱা নাই, অনলাইন বহুত কমতে পায় চাউথ ইণ্ডিয়ান।
অ, আৰু অনলাইনত মানে কি হয়, ভালো আহে। আৰু তোমাৰ এনেকুৱা অনলাইনত কৰিলে মানে ঘৰতে হেৰি কৰা যায় না! মনে তুমি কোনটো বেছি এপ ইউচ কৰা, অনলাইনত মানে শ্বপিং কৰিবলে?
হয়, মই বেছিকতে এনে মিছ' ইউচ কৰো আৰু মই এইটো ইউচ নকৰো সেইকাৰণে।
অঁ। মই মানে আগতে মিছ' কৰিছিলো, এতিয়া ফ্লিপকাৰ্ট কৰা হৈ গ'লো মানে, মিছ' মানে কৰো আৰু ইমান মানে কৰা নাযায় আৰু, মানে কি কেতিয়াবা ইচ্যু দেখাই ন, কেছ অন ডেলিভাৰ ৰী নহয়, তে কিবা হয়, মানে যিমান ভাল আ ছে সিমান ডিচএডভানটেজো আছে তাৰ, সেইকাৰণে মানে এতিয়া সেইটো মানে বেকআপ পৰ কাৰণে ফ্লিপকাৰ্ট থোৱা আছে, আৰু ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰা যায়। অ, ঠিক আছে, দিয়া, অ, ভাল লাগিল, দিয়া। উম, উম, বাই।